আ অ শুনি আছো কোৱা
হেৰি তোমাক মই কথা এটা কাৰণে ফোন কৰিলো
অ কোৱাচোন
যে আমাৰ কলেজৰ গুৰি এ তাৰ মানে এখন দোকান খালী হৈছে হা মানে ধৰ এনেই এতিয়া বিকাৰ থকাতকৈ মানে কিবা এটা কৰি থাকো বুলি ভাবিছো ত বুজিছা
অ মানে কিবা দোকান চোকান দিবা ন
তাকে ভাবিছো তুমি যদি মানে মোৰ লগ মানে মোৰ লগ নাই বোলে মানে এনেকে কামটো কৰিব। মানে তুমি যদি মোৰ লগত মানে অলপ লগ লৈ কামটো কৰিব পৰা হয় ভাল হলে
অ একো নাই দিয়া কৰিম পিছে কিহৰ দোকান খুলিম বুলি ভাবিছা।
মানে মই এখন ফাষ্ট ফুডৰ মানে দোকান খুলিম বুলি ভাবিছো ম'ম' চাওমিন চিকেন পকৰা এনেকা মানে চব বস্তুৰ মানে ফাষ্ট ফুডৰ দোকান খুলিম কাৰণ আজিকালি পোৱালী বিলাক জানে কলেজৰ পৰা ওলাই গৈ এইবিলাক বস্তুুৱে প্ৰায় খাই না চেলো ভাল হ'ব যদি আমি যদি ধৰ কম প্ৰাইজত মানে কোৱানটিটিটো মানে অলপ বেছিকৈ দিওঁ ধৰ তেতিয়া চব আহিব ন তেতিয়া মানে চবেই খাব ন তাৰমানে তেনেকা বুলি ভাবিছো আৰু
দোকানখন খুলো আমি বস্তুটো বনাব কোনে বনাব কোনে
বনাব কোনে মানে প্ৰথম ধৰ মই বনাব জানো কিন্তু প্ৰথম তেওঁ ভালকৈ বনোৱা মানুহ এজন আনিব লাগিব তাৰপিছত। তেওঁ বনাব তাৰপিছত ময়ো তাৰ পৰা বনাই বনাই ময়ো ধৰ ভালকৈ শিকি পেলাই ধৰ তেনেকে বুজিছা নাই। প্ৰথম ধৰম মই বনালে মোৰ ইমান এক্সপিৰিয়েঞ্চো নাই ন মই বনাই নাথাকোঁ অলপ যাবও পায় হয় নে নহয়।
অ হয় বাৰু মই মানে কথাটো গম পাইছো এইটো শুনা যেতিয়া আমি অ শুনি আছো। এতিয়া আমি যদি এই দোকানখন যদি ভাল। চলাবলগীয়া হয় তেতিয়াহলে। টো আমি টেষ্ট টো ভাল দিব লাগিব টেষ্ট টো ভাল দিলে এনেই। মানে এটাক এটাক যোনে টেষ্ট টো যদি ভাল হয় তেতিয়া চব ষ্টুডেণ্ট তে আমাৰ তালৈ। আহিব।
উম।
যদি টেষ্টটো যদি ভাল পায় হেতে টেষ্টটো যদি খাবলৈ ভাল পায়। তেতিয়াতো এটাই খালেই বেলেগ। সিহঁতৰ লগৰীয়া খিনিকো কব তেতিয়া আমাৰ দোকানত ভিৰটো বেছি হ'ব।
অ তাকে মই ভাবিছো। ধৰ মানে কম পইচাত মানে অলপ বেছিকৈ দিব পাৰিলে বেলেগ। দোকান বজাৰো বহুত আছে ন তেনেকুৱা দোকান সেইটো কাৰণে আমি ভাবিছো যে অলপ কম। কম পইচাত যতে এ ল তামানে ছাত্ৰ ছাত্ৰী বিলাকৰ মানে। কণ। তামানে পেটটো ভৰাকৈ ধৰ অকন বেছিকৈ বস্তুতটো দিওঁ তেতিয়াতো আমাৰ তাত বেছিকৈ মানুহ। নোৱাৰিব ন এনেকে কব। খাই পেলাই ইজনে ক'ব গৈ এইজনৰ তাত খোৱা খ গৈ ইয়াত কম পইচাতে অলপ ভালকৈ দিয়ে খাব পাৰিবি। কৈ এনেক কয় যদি তেতিয়া আমাৰ।
কম। মানে কম পইচাতে দিয়া কথাটো নহয় মানে যদি টেষ্টটো ভাল হয় ন বেছি পইচা দি হ'লেও খাব কাৰণ। কলেজত।
গম এতিয়াত গম পাইছো তেও। টেষ্টটোতো এনেও ভাল কৰিবই লাগিব ন সোৱাদটো এনেও ভাল কৰিবই লাগিব কিন্তু। তাৰমানে বু শুনা কথাটো। সোৱাদটোতো ভাল লাগিবই এই সোৱাদটোতো ভাল লাগিবই সোৱাদটো এনেও ভাল কৰিব লাগিব এইটোতো ফাষ্ট ফুডৰ বা কিবা দোকানৰ সোৱাদ। ভাল কৰিবলে কিন্তু আজিকালি ল'ৰা ছোৱালী বিলাকে কি বিচাৰে জানা মানে অলপ। কম পইচাত যদি ইখন দোকানত সিখন দোকানত অকণ বেছিকৈ দিয়ে লাগিলে তো দহ। টকা এইখন দোকানত চিকেন পকৰা টা। খাইছে ধৰ সেই চিকেন পকাটো সৰু এনে দহ টকাত যদি আমাৰ চিকেন পকৰা। ডাঙৰ হয় সেইখন দোকানৰ যোৱা বন্ধ কৰি। এই ল'ৰা ছোৱালী খিনি আমাৰ দোকানলৈ আহিব বুজিছা আমি। মই মানে সেইটো মাথা মাৰি পেলাই মানে কামটো অলপ। মই মানে সেইটো মাথা মাৰি পেলাই কামটো অলপ মান হেৰি কৰিম বুলি ভাবিছো বুজিছা।
অ গম পাইছো বাৰ এনেই। তোমাৰ আগতে এইবিলাক বনোৱা কৱাত হে অনুভৱতটো ক'ত পাইছিলা মানে। বনোৱা।
এইবিলাক অনুভৱ মানে মই এখন মানে আমাৰ ঘৰৰ গৈতে। মানে মই সন্ধিয়া হলে মানে ঘুগুনি তাৰ মানে ঘুগুনি পকী চাওঁ। খাওঁ এনেকুৱা দোক এ দিছিলো মানে বুজ তাৰে এই এনে থকা টাইম। খিনি মানে মই ধৰ বুজিছা এইটো কৰিছিলো তাৰ পিছত ফাংচন। গাঁৱত যদি কিবা ফাংচন চাংচন হয় তাতো মানে তেনেককা ঘুগুনি প। কৈ দোকান চোকান দিও এই তেনেকে আৰু তাকে ভাবিলো। তাৰ মানে মোৰ লগৰ এজনে কলে কলেজৰ মানে দোকান এ। খন খালী আছে দোকান দিয় যদি দিব পাৰ ফাষ্ট ফুড চাষ্ট ফুডৰ কিবা দোকান। তাকে মানে মোৰ কোনো তেনেকুৱা লগো নাই মানে দিবলৈ এজন মানুহে এনেকে অকলে খুলিবলো। অণ কঠিন হৈ পৰে ন। সেইটো কাৰণে মই তোমাক মানে অলপ মানে ক। কথাটো কাৰণে মই তোমাক ফোন কৰিলো মানে মোৰ লগত লাগি পেলাই মানে কামটো কৰিবা নেকি।
অ লাগে লাগে মানুহ এজন লাগে কাৰণ সহায় কৰিবও লাগিবতো।
অহ।
উম তুমি বনোৱাতে গুৰুত্ব দিবা, নে নে কেচ পইচাটোকে ল'বা? টো কাৰণে অলপ অসুবিধা হৈ যায়?
অ খেলি মেলি হৈ যায় ন, কিছুমানে ধো পইচা নিদিয়াকৈ গোছি যাব পাৰে। বুজছা, আৰু তাৰমানে আৰু কেতামাৰ কথা। ভাবিছো, ধৰ। মই মানে ষ্টুডেণ্টৰ কাৰণে ফাষ্ট-ফুডৰ কথাটো ভাবিছোৱেই দেই,।
উম।
কৰিম বুলি ভাবিছো, তাৰমানে কলেজৰ ল'ৰা ছোৱালী পি, জি চি, জি বা ক'বাত থাকা। ৰেণ্টত থাকা, ক'ৰবাত থাকা, মানে ভাড়াত থাকা,। ল'ৰা ছোৱালী সন্ধিয়া আহিলে সেইটো বুলি ভাবি। আৰু দিনত মানে তাৰ কিনাৰতে এটা বেংক আৰু অফিচ দুটামান আছে হা। মানে, তাকে ভাবিছো যে। নহয় নুখোলো মানে সেইখনে অফিচগিতা ওচৰতে আছে, মানে দিনত যদি আমি যদি-। ভাত চিষ্টেম কৰি দিওঁ, মাংস-ভাত, মাংস। মাংস ভাত, তাৰ মানে চিম্পুল ভাত, তাৰপিছত। তাৰ মানে এনেকে আইটেম তেনেকে কৰো, তেতিয়াতো তাৰ মানুহখিনিও ভাত চাত খাবলৈ আহিব তেতিয়া দিনত। হৈ গ ৰাতিও মানে সন্ধিয়া টাইমতো ফাষ্ট ফুডৰ হেৰিটো, দিনত মানে ভাত চাত এইবিলাকও তাৰ মানে। বনোৱা চিষ্টেমটো কৰো বুলি ভাবিছো?
অ তেতিয়া মানে আমাৰ সেইটো বিক্ৰীটো বেছি হ'ব। আৰু এনেই, মাংস ভাতটোৰ দাম কিমান ৰাখিম বুলি ভাবিছা?
মাংস ভাত এশ টকা ৰাখিম। মাছ ভাত ৰাখিম, লোকেল মাছ। টো ডেৰশ টকা, আৰু চালনী মাছটো এশ টকা। আৰু ছাগলী ৰাখিম দুশ টকা।
অহ। ভালে ভাবিছা বাৰু ত, এনেই পিছে তুমি এতিয়া কি কৰি আছা?
মানে ফিছে মই তেনেকে একো কৰি থকা নাই, মাজতে মই। অলপ, কি বুলি কয় ফ্লিপকাৰ্টত কৰিছিলোঁ। অলপমান দিন, তাৰপিছত ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টত এখন ঘৰ চলাবলৈ নুপুচাই বুজিছা। অৰডাৰ মাৰি পেলাই সেইটোক সেইটো কাৰণে মই ভাবিলো ধৰ ফ্লিপকাৰ্টটো কৰি লাভ নাই, নিজৰ কিবা এটা খোলো। এইটো তাৰপিছত বিচাৰি ফুৰিছিলো অলপ বহুত দিন হ'ল বিচাৰা, এই মাজতে এইটো লগৰ জনে কওঁতে এইটো পালো। এ খুলিবলৈ মানে ত মই অকলে মানে নোৱাৰি ন ইমান খিনি কৰিব গৈ, এটো স কাৰণে লগ এজন লাগিছিল, সেইটো কাৰণে মই তোমাক ফোন কৰি সুধিলো, মানে যে মোৰ লগত যদি কৰা ভাল লাগিল হয়।
অ গম পাইছো বাৰু, মানে ফ্লিপকাৰ্টত তুমি কামটো কৰিলে মানে পাৰ্চেলটো ডেলিভাৰী নকৰিলে আকৌ বস্ত চে গালিও দিয়ে হয়নে নহয়?
এ গালি দিয়ে তাৰপিছত আৰু এটা তাত কি অসুবিধা মেইন জানা, তাত যে কিছুমান যে আগতে পইচা দি থৈ দিয়ে যে অনলাইন ত। কিত বিলাক যে, সেইটোত মানে কি হৈ যায় জানা টো মানে মানুহজনে ফোন নুঠালেও মানে মই পাৰ্চেলটো দিয়ে যাব লাগিব। কিছুমান মানুহে ফোন চোন নুঠাই সেই পাৰ্চেলটো লৈও ঘূৰি ফুৰিবলগীয়া হয়, সেইটোৰ পৰাও বহুত অসুবিধা হয় বুজিছা।
আৰু মই শুনিছিলো বোলে মানে, তুমি অৰ্ডাৰ দিয়াত যিমান পুৰণা হৈ গৈ থাকিবা, তিমানে তোমাক মানে হেৰি পইচাটো অলপ কমাই কমাই আহি থাকে, এইটো কথা সঁচা নে মিছা?
সঁচা মানে তেনেকে ইমানো সঁচা নহয় মানে। ফ্লিপকাৰ্টে এটা অর্ডাৰত তোমাৰ ওঠৰ টকাকৈ দিয়ে। এটা অৰ্ডাৰ ডেলিভাৰ কৰিলে ওঠৰ টকাকৈ, তাৰমানে ওচৰ সুৰ দূৰ হওক মানে কথা নাই কিন্তু এটা অৰ্ডাৰ ওঠৰ টকাকৈ আহে। বুজিছা, অহঁ ওচৰ ওচৰ হ'লেতো ওচৰে ওচৰে- হ'লেতো ওঠৰ টকা ঠিকেই আছে হাঁ। যদি দূৰ হৈ যায় ওঠৰ টকাত নোপোচাই বুজিছা। তাতকৈ মানে তাতকৈ অলপ ভাল হৈ যায় জমেটত- যে যে ফুড মানে খোৱা বস্তু ডিলিভাৰ কৰা। এইটোয়ে অলপ ভাল হৈছে। কিয় কাৰণ কথা এটা কওঁ, কৰিছা নেকি? কৰিছা নেকি তুমি তাত কৰিছা?
মই কেইদিন মান কৰিছিলো বা দে। পইচাটো ভালেই দিয়ে ডেইলি- কিমান মান পাই, মানে তুমি যদি পাৰ্ট টাইম কৰা তুমি তেতিয়াহ'লে পোন্ধৰ হাজাৰ মান- ধুনীয়াকৈ পাই যাবা। যদি তুমি ফুল টাইম কৰো বুলি ভাবা তেতিয়াহলে তুমি বিশ- ত্ৰিশ হাজাৰ মানতো ধুনীয়াকৈ পাই যাব মাহত।
অঁ।
ফুল টাইম কৰিলে তুমি ৰাতিপুৱা ৰাতিপুৱা পৰা তুমি একে ৰাতিলৈকে- কৰিব লাগিব। আৰু যদি পাৰ্ট টাইম কৰা তুমি- অঁ।
মানে কি হয় জানা জমেটত মানে তোমাৰ- পইচা ধুনীয়া দিয়ে ঠিকে আছে অৰ্ডাৰ হিচাপে- কিছুমান ডিচটেঞ্চ লৈ পইচাটো বেছিকৈ দিয়ে। বৰষুণ দিলে ধৰ- এক্সট্ৰা পইচা দিয়ে। সেইবিলাক ঠিকে আছে খালি জমেটত অৰ্ডাৰটো কম লাগে জানা। মানে বহুত টাইমত দূৰত এটা- এটা লাগে অলপ তেনেকা হ'লে নোপোচাই ন ৰখি থাকিবলগীয়া হয়।
এ এইটো কথা নহয় মানে কি হয় জানা এইটো আমি মই প্ৰথম যেতিয়া কৰিছিলোঁ বহুত অৰ্ডাৰ দিয়ে। তাৰপিছত তুমি যিমান- লাহে লাহে পুৰণা হৈ গৈ থাকিবা মানে পইচাটো লাষ্টত গৈ একে পোৱা খালি মানে কমাই কমাই আহি থাকে। থাকে অৰ্ডাৰ টো।
অহঁ।
আৰু মানে ইয়াত কি হয় তোমাৰ মানে- ৰেইন চাৰ্জটো দিয়ে ৰেইন চাৰ্জটো দিয়ে ভালেই কৰে বাৰু কিন্তু বেছি বৰষুণ দিলেতো হেৰি হৈ যায় কি হৈছিলে- তেনেকে দিব নোৱাৰি।
অঁ সেইটো অসুবিধা হৈ যাব।
একে জেগাত তুমি যদি ৰখি থাকা তেতিয়া তোমাৰ অৰ্ডাৰটো কাটি দিয়ে সেইটো পেলেণ্টি পেলেণ্টি ভৰিব লাগে। আৰু আৰু যদি তোমাৰ যদি-। বস্তু কি খোৱা বস্তুটো যদি কিবা মানে অকণমানো যদি কিবা ফুটা চুটা ওলাই যায় বা কিবা মানে অলপ-। হেৰি এ কিছিলে যেতিয়া অকণ মানে কিবা কিবি হয় আৰু-।
অঁ।
তেতিয়াহ'লে তোমাৰ সেইটো ৰিপৰ্ট মাৰি দিয়ে। তেতিয়া তোমাৰ মানে আই ডিটোৰ ওপৰত মানে পোৰা ধুনীয়া হেৰি পৰে। মানে বেয়া নিগেটিভ হেৰি পৰে-। মানে আৰু মানে এইটো হেৰি হ'লে তোমাৰ মানে অৰ্ডাৰ কমাই দিয়ে।
মই সেইটো গম পোৱা নাছিলো যে তোমাৰ পৰা আজি এইটো মই নতুনকৈ গম পালো কথাটো।
উমঁ মানে মই এইবিলাক কৈ থাকোতে মানে পুৰা হেৰি হৈ গৈছে তো সেইকাৰণে গম পাই গৈছো। ত কি হয় এইবিলাক।
অঁ ঠিকে আছে এক্স তাৰমানে অলপ মানে হেৰি হৈ গৈছে আৰু। উমঁ বুজিছো বুজিছো।
তুমি যদি জমেটটো কম বুলি কৰো বুলি যদি ভাবা-। তুমি আকৌ জয়নিং ফিজো দিব লাগিব এইটো কথা বেলেগ আকৌ।
উমঁ।
জয়নিং ফিজ দিয়া বুলি তোমাকো বেগ এটা দিব, টি চাৰ্ট এটা দিব।
অঁ অঁ।
কিন্তু গাড়ীখন কিন্তু বহুত বেয়া হৈ যায় সেইটো কাৰণে মানে অলপ বেয়া লাগে আৰু।
যইনিগ, জইং ফিজটো দিলে মানে তোমাৰ বেগ চেগো দিয়ে নেকি? জৈননিক ফীজ কিমান মান লয়।
জইনিং ফিজ মানে তুমি যদি একেবাৰে দিম বুলি ভাবা তেতিয়া ষোল্লশ ল'ব। যতিয়া তুমি মানে দুটা। ন থাকে তাত তুমি একেবাৰে দিব পাৰা আৰু এটা থাকে ই এম আই চিষ্টেম। ই এম আই চিষ্টেমটো কৰা তুমি মানে দুহেজাৰেই দিব লাগে অলাষ্টটোত।
অ জমি, জমিটোতো আগতে দু ষোল্লশ টকা দিব নালাগিছিল ন।
আগতে ক পৰাাই দিব লগগীয়া হৈছিলে আগতে মানে সেইটো ইমানে মানুহে কোৱা নাছিলে যে কেনে গম পোৱা নাছিলে। ছিলে আজিকালি প্ৰায়ভাগ মানুহে কৰিব লৈছে যে মানে কাম চাম ইমান নাহে আজিকালি জানাই নিবনুৱা।
অ সেইটোতো হয়।
অ সেইকাৰণে মানে সেইকাৰণে এতিয়া চব মানুহে গম পায়। ম এইটো মানে ইমান ইটাৰভি চটাৰভিউ দিব নালে তুমি খালি আইডিয়া এটা বনোৱা দুহেজাৰ টকা দি। তুমি ইনকাম কৰি থাকাত।
অ এইটো কিন্তু সেইটো ফালৰ পৰা ভাল হৈছে দেই। কিন্তু এটা কথা মই কৈছো, মানে জমেট চুইগিটো মই চুইগ। মই কৰিছিলো হ চুইগটো মই খলোতে জানা, চল্লশ টকা দি মই একাউন্টো খুলিছিলো। খুলিছোঁ নিজৰ সুইগী একাউত টো।
এ সেইটো মানে কি। কি হয় জানা, জমেটত মানে ভেকেঞ্চি খালী নাথাকে। তুমি মানে যদি। কৰো বুলিও ভাবা তোমাৰ ৰখি থাকিব লাগিব কোনোবা এটা যদি কামটো এৰি দিয় তেতিাহে তুমি কামটো পাবা। কিন্তু চুইগীত কি হয়, চুইগীত মানে মানুহ ইমান তেজপুৰ এইফালে মানে। আমাৰ চাইডে মানে ইমান মানুহে নক কৰিব নিবিচাৰে মানে।
অ চুইগিত কিবা অসুবিধা হয় নেকি?
চুইগিত মানে অসুবিধা বহুত কাষ্টমাৰ কেয়াৰৰ লগত মানে ভালকৈ কণ্টেক্ট কৰিব নোৱাৰি গ্ৰাহক সেৱাৰ লগত। লগত।
অ। সেইটো সেইটো কাৰণে মানে চুইগি মানুহ কম ন।
অ মানে তাত মানে সেইটো মানে ইমান গুৰুত্ব নিদিয়ে মানে তোমাক অৰ্ডাৰটোৰ ওপৰত তুমি যদি কেতিয়। তোমাৰ ইমাৰজেন্সী, ঘৰত কাম ওলাল। তে তেতিয়া তোমাৰ যদি জমেটত অৰ্ডাৰ এটা লাগি আছে, তুমি সেইটো তেতিয়া ট্ৰান্ঞ্চফাৰ কৰি থ গুচি আহিব পাৰিবা।
অ।
কিন্তু চুইগীত তুমি সেইটো কাম কৰিব নোৱাৰিবা। সেইটো চুইগীত তুমি হেৰি কৰি